অ কি কৰি আছা?
মই আছো আৰু, এনেই বহি।
অহ। অহ। ব্যস্ত আছা নেকি?
ব্যস্ত, নাই বাৰু তেনেকে।
অ। এ এনেই কথা অলপ পাতো বুলিয়ে ফোন কৰছিলো বাৰু। ভাত খালি?
অহ। নাই। নাই। ভাত খোৱা নাই।
অহ। অহ। তাকেতো ইতাটো নতুনকে অ' আছো ভালে। কিবা এতিয়া ইতাটো মানে নতুনকে কলেজ গেইছা বা কলেজৰ জীৱনটো উপভোগ কৰি আছা। বৰ্তমানতো গৰম বন্ধ বাৰু।
কলেজৰ জীৱনটো তোৰ কেনেকুৱা চলি আছে?
কলেজৰ জীৱনটো ভালে বাৰু। কলেজ যাওঁ। বঢ়িয়াকে ক্লাছ পাতিও কৰোঁ। লগৰ লগত আড্ডা মাৰো। সেংকে আৰু।
চলি আছে আ।
উম। চলি আছে। ঠিক-ঠাককে।
তাকেতো। হেৰি কি বুলি কয়, নতুন- নতুনটো ধৰ, কিছুমান অভিজ্ঞতা হৈছি বা এম নতুন -নতুন বন্ধু বান্ধৱীও লগ পাইছা। প্ৰথম বন্ধু বান্ধৱীৰ লগত চিনাকি কেনেকুৱা হৈছিল? বা কাক নতুন বান্ধৱী মানে, বন্ধু -বান্ধৱী পাইছেনে নাই লগ? পাইছায়ে বাৰু। হ'লিও
নতুন -নতুনতো বহুত মানুহ লগ পাইছো। ইতা প্ৰথ -ম দিনা যাওঁতে অলপ ধৰ অলপ খোঁকোজা লাগি থাকে চবৰে। মাতিম নামাতিম। মাতিম নে নামাতিম কিন্তু প্ৰথমদিনা। দ্বিতীয় দিনা, প্ৰথম দিনা ইমান নহয়। মানে মাত বোল হয় বাৰু। দ্বিতীয় দিনৰ পৰা মানে লাহে- লাহে চবৰ লগত ফ্ৰী হৈ যাওঁ আৰু। এনে বহুতখিনি বন্ধু বহুত। বহুতখিনি বন্ধু -বান্ধৱীয়ে বাৰু লগ পাইছো। চবৰে এটা নিজৰ- নিজৰ কেৰেক্টাৰ আছে দে বহুতৰ।
অহ। অহ। হেইটোৱেতো। এতিয়া প্ৰথম দিনটো কেনেকুৱা লাগছিল? প্ৰথমদিনা যিদিনা কলেজ গেইছিলি?
প্ৰথমদিনটো অলপ মই নাৰ্ভাচ আছিলো, ধৰ এতা নতুন মানুহ লগ পাম। কি কেনেকুৱা হয়। নাৰ্ভাচ আছ কিন্তু পিছত যাই একো নাৰ্ভাছ হৱা নাই। মানে চব ফ্ৰী মনেদি হৈ গৈছে আৰু।
অহ। অহ। হেইয়ে, কি বুলি কয় আৰু ইতা মানে কি এনেকুৱা লাগেনে কেতিয়াবা, যি মানে কলেজৰ জীৱনটোত এতিয়া মানে স্কুলৰ জীৱনটো বেছি ভাল আছিল, তেনেকুৱা মানে কেতিয়াবা অনুভৱ কৰা না নাই?
অনুভৱ কৰা যায় বাৰু। কিন্তু তাতে থাকলে নহব না। আমি অলপ আগবাঢ়বা লাগবো যিহেতু জীৱনত।
অহ। সেইটোতো হয়য়ে বাৰু। হ'লেও মানে ভাবা নাই যি স্কুলৰ জীৱনটো মানে ভাল আছিল।
স্কুলৰ জীৱনটো ভাল আছিল। কিছুমান ভুল কৰছিলো কি- সেই ভুলবোৰ আমি গম পোৱা নাছিলো। এতিয়া মানে বুজি পাইছো। কি ভুল কৰিছিলো আমি হেইটো টাইমত।
উম,
আৰু তাত মানে বহুতখিনি বন্ধু বান্ধৱীও এনেকে লগ পোৱা যায়। নাই আকৌ যাব ইচ্ছা যাই বাৰু শৈশব কাললৈ।
সেইটোৱেতো এতিয়া মানে ক'ব গে'লি স্কুলৰ যি দি মানে আছিল তেতিয়া মানে আমি একো জনাও নাছিলো তেনেকে সময়মতে, ততে খাইছিলোঁ বৈছিলোঁ, স্কুল গৈছিলোঁ আহিছিলোঁ। টো কিন্তু ইতা মানে আমাৰ ধৰ ক্লাছ গিলাক এনেকুৱাকে থাকে মানে হদে নাপায় ন। মানে ধৰক কেতিয়াবা যদি নটাত থাকে কেতিয়াবা এঘাৰটাত থাকিব বা কেতিয়াবা পাঁচটাত থাকিব চাৰিটাত, থাকিব তেনেকুৱাকে থাকে।
উ
মানে কোনো টাইম লিমিট নাই আৰু।
তাই মি আগতে এটা বান্ধোন আছিল আমাৰ।
অ',
কিন্তু এই বস্তুত এতিয়া নাই।
উম,
এতিয়া আমি নটাত পৰা স্কুল গৈছিলো নটাত পৰা ক্লাছ আৰম্ভ হয়। কিন্তু এতিয়া মানে অকল ন তা বুলি নহয় কেতিয়াবা দহটাতো হয় কেতিয়াবা বাৰটাত হয় কেতিয়াবা তিনটা বজাতো হয় আৰম্ভ।
আৰু মানে স্কুলত এটাই ভাল আছিল যে আমি মানে ইউনিফৰ্ম পিন্ধি চবেই গেইছিলোঁ। চবেই মানে পিঞ্চিল আৰু কিন্তু ইটা মানে ইউনিফৰ্ম পিন্ধে যদিও মানে গো মানে পুৰা এ ইউনিফৰ্মতটো নিপিন্ধে। এতিয়া কিছুমান কলেজত চাবিচোন তাতে মানে এতিয়া বা হেৰি নাই মানে কি বুলি কয় ইউনিফৰ্ম নাই। আউড্ৰেছতে যায় বহুতে, আই ডি কাৰ্ডখন লৈ যায় আৰু। কিন্তু আগতে সেইটো নাছিল সেইটো মানে ভাল লাগে মোৰ যি ইউনিফৰ্মটো থাকিল কিবা এটা ধৰ ভাল লাগে। লগে আৰু।
ডিচিপ্লিন,
অ, ডিচিপ্লেন টো থাকিলে ভাল লাগে। তাৰপিছত এতিয়া বৰ্তমান ক্লাছগিলাক কেনেকুৱা চলি আছে, ভালনে?
ক্লাছ কৰি আছো বাৰু ভালে লাগিছে ক্লাছবিলাক কৰি মানে আগৰ নিচিনা নাই, আগৰ যি ত মই আগতে যিটো ক্লাছ কৰিছিলো এতিয়া যোনটো ক্লাল মানে বহুত পাৰ্থক্য আছে।
কি কেনেকুৱা পাইছা কি পাৰ্থক্য পাইছা?
পাৰ্থক্য মানে আগতে আমি মানে মানে ক্লাছ কৰোঁতে আমাৰ লগত মানে বৰ্ডত মানে লিখি-লিখি বজোৱা হৈছিল বস্তুবিলাক। কিন্তু সেই এতিয়া আমাৰ কলেজ কলেজত মানে সেই প্ৰচেছটো নাই এতিয়া মানে।
উম,
মানে এতিয়া ক যদি এজন প্ৰফেচাৰ এজন আহে মানে তোমাৰ মানে কাকো বহি ওলাও কথা নয় যদি তোমাৰ ইচ্ছা আছে তুমি লিখিবা যদি ইচ্ছানাই নাই। প্ৰফেচাৰে-প্ৰফেচাৰৰ কামখিনি কৰি কিনে গুচি যায়।
উম, আৰু উম,
দিয়ে আৰু এতিয়াও গুৰুত্ব দিয়ে কিন্তু এতিয়া অলপ মানে ডাঙৰ হৈছো টো।
উম, মানে এটাল আগতে মানে য যোনকেইটাই পাৰছিল বা যোনকেইটাই নৰা আছিল। সেইকেইটাকে বেছি গুৰুত্ব, গুৰুত্ব দিয়া হৈছিল প্ৰত্যেক কিন্তু আজিকালি কাকো মানে গুৰুত্ব নিদিয়ে নিজৰ-নিজৰ কামখিনি কৰি কেনে গুচি যায় বা পঢ়াই কেনে গুচি যায় আৰু।
হয়-হয়।
আৰু মানে কি কেতিয়াবা এনেকুৱাও হৈ যায় যে এক ঘণ্টা ক্লাছতটো আধা ঘণ্টা বুজাই, আধা ঘণ্টা এনেই ভাল-ভাল কৰোঁতে গুচি যায়।
উম, উম,
ভালকৈ ক্লাছবিলাকো কেতিয়াবা নহয় আৰু।
উম,
আৰু নতুন-নতুন বিষয় কেতিয়াবা মানে নতুন-নতুন বিষয়তটো পাইছেয়ে চাগে। টান পাইছেনে অলপ?
অলপ টান হয় বাৰু।
অ', আৰু মানে কলেজততো এতিয়া যায়তো ভালে লাগে কিন্তু মানে কলেজৰ আটাইতকৈ মানে এ ভাল লগা ঠাইতটো কোনটো তোৰ কাৰণে?
এতিয়া মোৰ কাৰণে কলেজত আটাইতকে ভাল লগা থাকে আমাৰ কলেজত মানে বহুত গছৰ তল আছে। এই গছৰ তলত বহি আড্ডাদিৰ লগৰ লগত মানে বিৰাট ভাল লাগে।
উম,
আৰু আমাৰ কেণ্টিন এখন আছে।
অ',
কেণ্টিন আৰু গছৰ তাল মানে ইয়াতে থাকি মানে বিৰাট ভাল লাগে।
তাতে বহা যায় বাৰু লগৰখিনিৰ লগত।
উম,
আৰু কেতিয়াবা গছৰ তলতো বহা যায় বা লাইব্ৰেৰীতো যাওঁ কেতিয়াবা।
উম, উম,
তাৰপিছত আৰু মানে এনেকুৱা কিছুমান ধৰা কি বুলি কয় অনুষ্ঠান চাগে হয়েই মানে এয়া, অ, তোমাৰ কি-কি কয়? নৱাগত আদৰণি সভা এনেকুৱা অনুষ্ঠানবিলাক হয়নে নাই?
এই এনোকা ইস্কো নাই কো উম, উম, হয়-হয়। এ এইগিলা হৈছে বহুত এনজয় কৰো। আৰু আমাৰ বিভাগটো ইফালে অসমীয়া বিভাগ, আমাৰ অকল বিভাগত অকল নৱগত আদৰণি সভা বুলিয়ে নহয় আমাৰ বিাগৰ অনুষ্ঠান হৈয়ে থাকে।
আৰু মানে কিবা কি বুলি কয় শিক্ষক বিলাকৰ লগত সম্পৰ্কতটো কেনেকুৱা তহঁতৰ?
আমাৰ শিক্ষকৰ লগত সম্পৰ্কটো ভালে বাৰু। মানে ধৰ মানে কিছুমান শিক্ষক আছে এতিয়া মানে মানুহৰ লগত মিলিব নোখোজে মানে ষ্টুডেণ্টৰ লগত। কিন্তু আকৌ অন্য কিছুমান শিক্ষক আছে এতিয়া মানে আ, বঢ়িয়াকে মিলি যায়।
আমাৰো তেনেকুৱাই বাৰু ভালে মিলা প্ৰীতিতটো আছে ভাল। কে কিবা যদি ন নৰা তেতিয়াহ'লেও বুজাই দেই আৰু।
অ, তাৰ মাজতো কিছুমান এয়া তাকে মানে বিৰাট খঙাল আকৌ সুধবা নৰি?
অ',
উম,
পঢ়া শুনা কেনেকুৱা চলি আছে?
পঢ়া শুনা ঠিক ঠাক আৰু।
অ, পৰীক্ষাৰ আগতে পঢ় নে? একদম পৰ
নাই-নাই-নাই-নাই। পৰীক্ষাৰ আগত পঢ়া এনেকুৱা কোনো কথাই নাই, পৰীক্ষা মানে ওচৰা ওচৰি টাইমত পৰীক্ষা যিকেইদিন চলে সেইিকেইদিনে পঢ়ো মানে। আগৰ পৰা যেনেকে ইমান মানে প্ৰিপাৰেচন নাতখে মানে
উম, উম,
উম,
আৰু কি হয় জানে আগতে এতিয়া স্কুলৰ মানে স্কুলৰ ৰত আছিল যি? তাৰ মানে বেছি ভয় লাগে মোৰ।
অ, অ, অ,
মানে এতিয়া মানে কৈ থাকে বজি অ, অ, অ, সেইৱেটো। তো
এতিয়া আমি আগতে মান স্কুলত ওৱান মাৰ্কচৰ বা টু মাৰ্কচৰ কেশ্যন এাত হায়েষ্ট দুই বা লিখিলে হৈছিল কিন্তু তু মাৰ্ক্সৰ কন ত মানে বহুত লাইন লিখিবে প্ৰায় এটা পেজ লিখিলে মানে ফুল টু মাৰ্কছ দিয়ে আমাক অসমীয়াত।
তেনেকুৱাই এতিয়া চবৰে আমাৰো এনেকুৱাই বাৰু।
উম,
বাকী তহতৰ মানে কলেজ যেতিয়া ক্লাছ নাথাকে তেতিয়া মানে স সেইখিনি টাইমত কি কৰা? বাহিৰত ওলাই যা নে-নে মানে কলেজৰ ভিতৰতে থকা?
বাহিৰত মানে কলেজৰ বাহিৰত কেতিয়াবা আড্ডা দিওঁ।
উম,
কেতিয়াবা আমাৰ খেল খেলা ধূলা হৈ থাকে কলেজত বাস্কেটবল, কেৰেম একৈ অলপ খেলা ধূলা কৰোঁ।
অ, অ, অ,
সেে আৰু কলেজত মানে যেতিয়া মানে স্কুলৰ পৰা কলেজত যাৱা যায়। চবৰে নিজৰ- নিজৰ মানে এটা প্ৰতিভা থাকেতো। এই প্ৰতিভা বিলাক মানে চবৰে প্ৰকাশ পায়, মানে চব মানে দেখা পায় মান প্ৰায় মানে সেই চান্স পায় চবৰে আগত।
অ',
এ এতিয়া আমাৰ এতিয়া বহুত লগৰ ল'ৰা এটা বহুত গায়ক ধৰ খেলাত নে গান গোৱাত খেলাত মানে বহুত পাগত আছে এতিয়া চব আমি এটা গম পাইছো আৰু কলেজত আহোতে।
আগতে মানে গম পোৱা নাছিলি নেকি?
আগতে ইমান গম পোৱা নাছিলে কিন্তু কলেজত আহাৰ পিছত দ্বিতীয় প্ৰগ্ৰেমবিলাক ক কামবিলাক কৰ'বাত ধৰিলা। নিজৰ প্ৰতিভা কিলাক দেখাব ধৰিলে তেতিয়াানে মানে গম পোৱা হৈ গৈছো আৰু। আৰু কলেজটো মানে বেষ্ট একদম বেষ্ট অপচন মানে নিজৰ প্ৰতিভা দেখুৱাটো কাৰণে।
অ, অ, সেইটোতো ময়ো মানো বাৰু আমাৰো তেনেকুৱা হৈছে এতিয়া কিছুমান অনুষ্ঠানতো মানে উম, কি বুলি কয়? পুৰস্কাৰ বিলাক পায়ে থাকে চাগে। অনুষ্ঠান বহুত হয়তটো কলেজত স্কুলতকে মানে কলেজত হৈয়ে থাকে সৰু সুৰা, হ'লেও হৈয়ে থাকে কিছুমান মানে গমেই পোৱা নাযায় এতিয়া ডাঙৰ বিলাকতো ডাঙৰে বাৰু। সৰু সুৰাবিলাকো হৈ থাকে কিছুমান।
উম, উম,
বাকী পৰীক্ষাটো হ'লেই চাগে এইবাৰ।
পৰীক্ষা হ'ল বাৰু।
অ, অ, অ, ঠিকে আছে দে কথা পাতি ভালে লাগিল বাৰু।
অ, অ, দে পিছে।
অিছ কেতিয়াবা পাতিম দে ৰাখো এতিয়া।
অ, অ, অ, অ,